অ।
কি কৰিছা?
বাৰ
কি কৈ? কি কৰিছ?
এ শুই আছো। লো ফেনখন চলাই।
অ অ।
শুনিছ নাই? ফেনখন চলাইলৈ শুই আছো
অহ ভালে কৈছ।
তই কি কৰিছ।
মই এয়া এনেই আছিলো বহি আছিলো। তাৰপা মই এনেই আছিলো বোলো।
কথাল এটা হৈ পৰিলে পুতককে চাবলৈ আহিছিলো।
তই কি কৰিছ বোলো।
এই কথাল এটা পৰিলে।
উম অ ডাল।
সৰু সৰু।
কেছা।
পকী পেলা শ পকি পেলাই হৈ পৰিলে তলে।
অহ অহ। তই দোকান যে এনেই গৈছিলি নে এনে কিবা কামত। দোকানলৈ এনেই গৈছিলি নে।
অহ এই চেনীয়ে বিস্কুট আনিবলৈ গৈছিলো।
অ অ।
উম।
তাই কঁঠাল পোৱা মানে দেৰি হ'ল মানে অলপ আগতে পৰিলে মানে।
এ অকমান আগত পৰিছে ধপক শুনিছে পৰিছে শুনিছে।
ছাগলীয়ে খালে সেই মানে।
খালেহিয়ে খালেহি অ।
অ। ইএছ।
গৰম যিহে যিটোহে ভাত ৰা।
গৰম। উম গৰম আজি ইমানটা দিয়া নাই বাৰু।
অকণ দিছে গৰম অকমান।
ৰ'দটো ওলোৱা নাই বাও।
অ আমাৰ ফালে ৰ'দতটো ওলাই আছিলে আকৌ এতিয়া ব নাইকিয়া হৈ গল।
অ এই অথনিৰ দহটামান বজাতে ওলাইছিলো ৰদটো।
অ।
তাৰাপা ৰত ন এঘাৰটা মান বজাৰ পৰা। অ। অ এতিয়া ফিল্ডলৈ যাবি আজি।
অ খেলপথালে যাব লাগিব।
অ।
ন।
আজ কি মান পিকা দ ।
আজি বয়ত্ৰিশ মাৰিম চাগে নবা পাঁচ কিলমিটাৰ।
উ জাঁপ সদায় দিয় নে?
যাওঁ সদায় নিদিওঁ সপ্তাহটো তিনদিন দিওঁ।
অ' এদিনত কেইবাৰ মাৰা?
চাৰিবা-চাৰিবা।
অ'ঠিকে আছে বেছিকে মাৰি থকা বেয়া নহ।
বেছিকে মাৰিলে ভৰিতহে দুখ পায়।
উম।
সেইকাৰণে নামাৰো বেছিকে।
উম' আহ লাহে লাহে কৰি থাকিলে আহিলে যেতিয়া আও।
মোৰ আহিলেই বাওঁ। মই এতিয়া তাকে কমি গলেহে কমি গলে বিপদ হব। কাৰণে মাৰি থাকো আৰু।
উম এই দিলেতো কমি যাব। মাৰি থাক তেনেকে লাহে লাহে পোৰা। বাকী এতিয়া ভাত নাখাও?
নাখাওঁ খেল পথাৰলে জাম যে।
উম।
দৌৰটোহে অলপ কমি আছে অলপ। ভালকে দৌৰিব লাগিব। দৌৰটো মানে এই টাইমটো অকমান অ' সময়তো মানে অলপ বেছি লাগিছে।
এতিয়া সময় কিমান লাগিছেগে তোৰ?
সময়তটো বাৰ বিশ লাগি আছে।
আহ অ।
বাৰ মিনিট, বিশ ছেকেণ্ড বত্ৰিশ মিটাৰ।
আহিব আহিবই।
উম, এতিয়াও বৰ কথা নাই। এতিয়াও বাৰ মিনিট বিশ ছেকেণ্ডটোও কম নহয়। হ'লেও মানে, অকণ বেছি কৰিব লাগিব। মানে যেনে তেনে এঘাৰ ত্ৰিশ এঘাৰ বিশ মানত আনিব লাগিব।
উম, উম।
নহবা এইবাৰ মানে প্ৰথমতেই অলপ নামটো নাহিব, যদি ভালকে কৰিব নোৱা
গা ছা ধুলি?
গা ধলো ৰাতিপুৱাই ধলো।
উম।
শুই উঠি ডাইৰেক্ট গাতোহে ধুইছোঁ আও।
উম' আজি গৰমো ন ৰাতিপুৱা সময়ত।
গৰমৰ কবাত ৰাতিপুৱাই কেনে শুই দিছো আও।
উম, উম। ঠিকেই আছে।
জাল অলপ কাটি দিব লাগিছিলে। ভাবিছো তাকে। ছাগলী কেইজনীকো বোলো ডাল কান কাটি দিব লাগিচিলে খাবলে।
অ' অৱস্থা, এতিয়া এৰি দিবও নোৱাৰি নহয় আক।
স ন এই অলপ দিন আগতো আমাৰ কাষ গৰু গৰুহাল
অ'।
মানুহে এঘৰ কঠীয়া খালে পুৰা বান্ধি থৈ দিছিল
অ। সেইটো এৰি দিলোও হয়তটো কাজিয়াই হবগে।
তকেটো কাজিয়া হয়গে।
উমম বান্ধী থৈ দিয়া ভাল
বান্ধি থৈ দিয়াই ভাল হ আৰু বোকাত গৈ গৈ তোৰ এ এৰাল দিবলৈও বেয়া।
আৰু বোকাত নো কত থাকিব আ চাগলি
তাকেতো আজিকালি গৰু সেয়া ঘাঁহো নাই পথাৰত। গোটেই হাল হাল বাই পেলালে ঘাঁহ বিলাক নাইকিয়া হ
ত সেইটো পিছফালে পথাৰত পানী হয়নে নহয়?
পথাত পানী হয়। পথাত প ইমান বেছি দলনিৰ নিচিনা পানী নহয় আৰু
অ' অ'
তোৰ আগফালে দলনি আছে তাত পুৰা পানী হৈ যায়।
আহ
কিন্তু আমাৰ পিছফলৰ মাটিবিলাক মানে অলপ
আহ আহ
মানে খেতি বাতি কৰিব পৰাৈ তাকে ইমান দলনিৰ নিচিনা দৰ পানী নহয় আৰু
অ' ঠিকেই আছে
উম উম
উম
আমাৰতো এই দুবছৰ মানৰ আগত পৰা মানে বেছি বাম হৈ গৈছিলে বৰষুণ দিলেও মানে পানী নৰখা হৈ গৈছিলে তাৰপা উপও চামটো এৰুৱাই দিলে মানে সানি পেলালে কাটিলে কাটি পেলোৱাতেে তোৰ তাৰ তাৰ পাঁচ বছৰটো অলপ বেয়া হ'ল।
উম।
তাৰ এইবাৰ যোৱাবাৰতটো ভাল হৈছে। মানে কাৰণ এই ওপৰৰ সাৰটো কাটি লৈ গ'ল যে
কাটি লৈ গল অ'
তাৰ পাছ বাৰ তোৰ খেতিটো অকমান বেয়া হয়। তাৰপৰা এইবাৰ মানে একদম পুৰা এই ব্ৰইলাৰ দানা
উম
ব্ৰইলাৰ দানাটো আনি পেলাই মানুহে পানী দি দিলো এব দহ বস্তা মান দি দিলো তেতিয়াই মানে এইবাৰ যোৱাৰ পৰা খেতি ভাল
অ' অ'
গৰু লগাব লাগে। আজিকালি দিনত গৰু নলগাই যে বহুতে
গৰু নাই গৰু নাই গৰু তক্টৰ আহিলে
তাকেতো গৰুৱে গৰুৱে যিটো হাল বায় সেইটো সমান
সেইটো নোৱাই আৰু চবেই
আগৰ দিনতটো খেতি কৰিলে মাত্ৰ পথাৰত সাত বাৰ চহাই মাটি সাত বাৰ মাটি চ চহোৱাৰ পাছতহে অ', এতিয়া মানুহে মানে কি হয় অ', আগৰ তুলনাত মানে এতিয়া মানুহ বিলাকক এ ধানৰ পৰিমাণটো কমিছে যে এই এইটো কাৰণে আগৰ দিনো গৰুৱে যিটো হাল বায় সাত বাৰ হাল বায় ক'লে মাতিগৈ, এই শালটোত যেতিয়া মানুক মাটিতটো গোটেই সাৰুৱা নাযায় জানো?
সাৰুৱা হয় যায় অহ।
তাতে গোবৰ একদম ৰাসায়নিক বস্তু নিদিয়ে, তাকে তো ৰাসায়নিক বস্তু নিদিয়ে তাত। আৰু সেইকাৰণে খেতিটো আগৰ দিনত ভাল হয়। ধানো খ খহ পই কিন্তু বৰ্তমান টাইমত এয়া সেইটোৰ দুহাল দুহাল বোৱাই পেলাই ডাইৰেক্ট ৰুয়ে দিয়ে।
দাৰেক ৰুই দিব পাৰে অহ।
উম সেইকাৰণে মানে কি হৈছে ধানৰ পৰিমাণটো কমিছে অলপ।
কমছে অহ হয়।
তাকেতো আগৰতে পথাৰত গৰুৱে হাগি মেলি হলেও অলপ সাৰ অলপ গোটাই। আজিকালিতো মানে পথাৰতো মানে বেছিকে গৰু নিদিয়া হয়।
নিদিয়া হল অহ।
এতিয় মানুহবিলাকৰ পৰা এতিয়া দেখিচা নহয় কাজিয়া পেচাল হৈ জাই কঠীয়া পোৱা মাত্ৰক।
অ সেইটোৱে অ, পঠিওৱা হয়।
অ আগতে গ গৰু সাৰ পাই কিমান ধুনীয়া। অ গ এতিয়া সাৰ পাই কিমান হেৰি হৈ যায়, মানে কি হয় আগতে তোৰ এইটো এতিয়া বৰ্তমান সময়ৰ মানসিকতটো তেতিয়া মানসিকতাটো অলপ
ন বেলেগ বেলেগ আছিল অ।
তেতিয়া তোৰ কিবা এটা কলেও মানে ম মানি লয় হয়, গৰুনো কি আৰু অমাত জীৱ। খালেওনো হেহেতি এৰি দিয়া নাই খাগে বুলি। সেই মানসিকতাটো আছিলে, কিন্তু বৰ্তমান সময়ত সেইটো মানসিকতা নাই যে।
আৰু পইচা হৈ গ'ল পইচাই চব বৰ্বাদ হৈ গল।
আগতে গৰু গোবৰ জাবৰ দি পেলাই তো শামুক গৰু জাবৰ দি মেলি কঠীয়া ডাঙৰ কয়ে। আজিকালি তাই ৰাসায়নিক দ্ৰব্যই পেলাই দিয়ে কঠিয়াত। অ সেইকাৰণে মানে কি হয় ভালকে ডাঙৰ নহয় আৰু মানে পুলি হৈ থাকোঁতে কঠিয়াবিলাক মানে তোৰ হেৰি হৈ যায় বেয়া হৈ যায়, অ ৰঙা কিছুমান কিছুমান ফাটি যায় কিছুমান ৰঙা অ ৰঙাপৰি জাই।
অ অ পুকে ধয়ে।
উম সেইটোয়ে।
সেইকাৰণে আজিকালি কমিছে ক। অ
তাৰপা, নাই নাই নাই নাই আৰু চওক ৰাস্তা আহিলে কিবা আহিল।
ৰাস্তা আহিলে কিবা আহিলে। তাতে আগৰ দিনতো কি হয়, উ আগৰ দিনত কি হয়। ডাঙৰ পথাৰ বিলাকৰ মাজত এজোপা হলেও গছ থাকে, খেতিয়ক বিলাকে অলপ জিৰণি লবলে।
গছ থাকে আজিকালি নাই।
খৰি খাই পেলাই কিবা কৰি পেলাই, ডাল কাটি পেলাই।
ডাঙৰ বুলিবলৈ ন সৰু এজোপাও নাই।
অ
উম ঠিক আছে হ'ব দে।
উম উম উ হ'ব দে অ।